হেল্ল'।
অ নমস্কাৰ।
অ নমস্কাৰ।
আজি এতিয়া মানে আমি পানীৰ বি বিষয় আলোচনা কৰিব না অ। অ। অ, এতিয়া মানে আপুনি পানীৰ বিষয়ে কব পাৰিব। ক'ব পাৰে।
অ। প্ৰথমতে আপোনাৰ ধন্যবাদ যাচিছো।
অ ধন্যবাদ।
এই সময়ত আমি পানীৰ বিষয়ে অলপ আলোচনা কৰিম। আহ পানী কলে আমি চব জানে পানী নহ'লে। মানে মানে খেতি বাৰী মানে কৰিবা। পাৰিবই অসম্ভৱ হ'ব।
হয়।
এতিয়া মানে গৰম গৰম বতৰত চিজনেটো পানীৰৰে ছিজন। ক'ব পাৰিব আমি এ পানীৰ মানে এই পানীটো আমি মানে পানীৰ পানী নহ'লে আমাৰ জীয়াই থাক জীয়াই থাকিবো অসম্ভৱ হ'ব আমাৰ। জীৱনত মানে মানুহৰ জীৱনত অ মানুৰ অহ। সকলোৱে ক্ষেত্ৰত পানী নহলে আমি মানে নচলে। অ, আজিকালিতো চব আমি পানীৰ পানীৰৰ পানীৰ লগতে বেচিকে আমি কাম কৰে। আহ যেনেকুৱা খোৱা
অ।
খোৱা দুৱা। ৰন্ধা বঢ়া এ সকলো। লৈ পানীৰ প্ৰয়োজন হয়। যেনে- ধুবলৈ কাপোৰ ধুবলৈ আহ গা ধুবলৈ। বলৈ
হয়।
মানে পানী নহ'লে নচলে এইবিলাক কাম পানী নহ'লে নচলে হয় ন।
হয় হয় হয়।
আমি মানে এইবিলাক মানে পানীৰ প্ৰয়োজন হয় আহ আমি চব জানে মানুহৰ শৰিত পানী যেতিয়া সুকালে মৰি যায় যেনে আহ পানীৰ- পানীৰ দ্বাৰা মানে খেতি বাতি কৰিবলৈ মানে আহ কি কয় এতিয়া
উ।
মানে পথাৰত যেনেকুৱা ধান ৰোৱানি কৰিব নোৱাৰে। আহ মানুহৰ প্ৰয়োজন। মানে মানুহৰ প্ৰয়োজন পোৱাত মানে ঈশ্বৰে আমাক আহ সকলোকে যোগালে
হয়
এনেই পানী কলে আমি চব জানে। এতিয়া আহ। ধান খেতি কৰা টাইমত আমি বেছিকে। পানী লগা হৈ যায়। পানীৰ লগতে সেই খেতিটো আমি কৰে।
হয়।
অঁ। আপুনিও পানীৰ বিষয়ে আলোচনা কৰিব পাৰিব।
হয়। উম প্ৰথমতে নমস্কাৰ। অ, মানে আপোনাৰ পৰা মানে পানীৰ বসয় বহুত। মানে গম পালো বুজি পালো। পানীৰ মানে ক'ত ক'ত বিভাগত বা। অ ক'ত ক'ত লগা হয় এইটো আপুনি কৈছো নিশ্চয় হয় আপোনাৰ- খোৱা পানীৰ বিষয়ে-
অ আপুনি যে আগত কৈছে যিহেতু পানী নহলে মানে একো কাম চলিব মানে। কিবা নাই নহয় জানো ত মানে পানীতো মানে আমাৰ- প্ৰয়োজন আহ যিহেতু আমি এতিয়া প্ৰথমতে কম মানে- যিহেতু খেতি এতিয়া খেতি বাতি কৰাৰ মানে- আমাৰ পানীতো প্ৰয়োজন এতিয়া আমাৰ গৰম দিন ধান ৰোৱা। কাৰণে মানে আমাৰতো পানীটোই লাগে যেতিয়া বৰষুণ নিদিলে মানি অ আমাৰতো পানীয়ে নহয়। কাৰণে মানে বৰষুণো লাগে বৰষুণ লগতে মানে আমাৰ দং বা- যিবিলাক সেইটো মানে পথাৰত মানে পানীতটো জমা হয়। সেইকাৰণে মানে আমাৰ এইটো মানে পানীতটো প্ৰয়োজন। এতিয়া মানে পানী নাই যেনেহলে। অ, আমাৰ ধান বলৈ মানে বহুত এই চিন্তা বা অ, অভাৱত মানে লৈ গেলা আৰু না এতিয়া মানে আমাৰ চব ভালে এতিয়া মানে বৰষুণ দিছে। এ ইফালে শোণপুৰ ডিষ্ট্ৰিক ইফালে তো মানে আগতে বৰষুণ নাছিলে। অ, কেনেকা মানে ধান ৰুম এনেকা মানে বহুত চিন্তা পৰি গেছিল। এতিয়া মানে আহ, চবফালে মানে বৰষুণ দি ফালে চব ফালে পানী হৈছে। মানে পানীতো দিছে মানে বৰষুণ দিছে মানে অ, কোনফালে বা মানে বেলেগ - বেলেগ জোগাত মানে এতিয়া মানে বেছিকি হৈ গ'ল আৰু মানে পানীতো অ, ধান ৰোৱা বিলাক নষ্ট হৈ গ' মানে বহুত ডাঙৰ - ডাঙৰ বিপ অ, বহুত মানে পানী বিলাক বেছিও হৈছে।
অ',
অ, ধান ৰোৱা বিলাক মাটিত মানে লৈ গৈছে এনেকুৱা হৈছে আৰু না এতিয়াতো মানে আমাৰ পানীতো মানে প্ৰয়োজন মেইনত আছে যি টো আমি মানুহৰ মানে শৰীৰৰ কাৰণে মানে পানীটো মানে আমাৰ অধিক মানে প্ৰয়োজন। উম, পানী নহলে মানি জীয়াই থাকিবলৈ মানে আমাৰ অসম্ভৱ আহ খাৱা-খাৱা সময়ত পানী লাগে। বা ৰন্ধা সেইবিলাকৰ পানী লাগে গা ধুবই লাগে সেইটো পানী লাগে আৰু কাপোৰ চাপোৰ ধুবৰ কাৰণে পানী লাগে মানে চব বিভাগ মানে আমাৰ পানীতো প্ৰয়োজন। আৰু এতিয়া মানে গৰু ছাগলী আছে ইবিলাকো মানে পানী খাই ইহঁতৰ বিলাকো পানী দিবাই লাগিব। তেতিয়া মানে আৰু অ, গাহৰি বিলাকো মানে আমি যেতিয়া ঘোৰা বা সেইবিলাক দিব সেইটো মানে পানী লগত মিক্স কৰিবা। কৰি পালে মানে দিবা লগা হয় ঠিক এনেদৰে মানে আমি মানে পানীতো মানে প্ৰয়োজন আৰু না। এদি পানী নাছিল আমাৰ ই মানে অ, খেতি বাতিও মানে ভাল নহয় যিটো অ, হয় যেতিয়া মানে আমি চব্জি তবজি বা তামোল গছ ৰুই ফালে বা বিভিন্ন মানে চব্জি সেইবিলাক যেতিয়া আমি দিব সেইটোৱে মানে বৰষুণ দি পালিহি মানে পানীতো হৈ যায়। সেইকাৰণে মানে আমি পানীতো প্ৰয়োজন হয় অ, এতিয়া মানে নহলে মানে আমাৰ মানে একো কামেই কৰিব না - না অ, নাপায় আৰু না?
অহ', অহ', অহ',
মানে পানীৰ বিষয় মানে আ মই খিনি কৰিছো আপোনাৰ এতিয়া কব পাৰিব।
অ, আপুনি কোৱা কথাটো চব হয়ত কথা অ, পানী নহলে আমাৰ খেতি বাতি মানে আমাৰ খেতি কৰা উম, বিভিন্ন খেতিৰ মানে আহ পানীৰ - পানীৰ প্ৰয়োজন হয়। অ'! পানী নহ'লে মানে, আঁ মাটিবিলাক, শুকান হৈ যায়। ইয়াৰ কাৰণে, আমাৰ খেতি বিলাক, চব নষ্ট হৈ যায়। অ'! মানে, আঁ আমাৰ এই অঞ্চলত এতিয়া, মানে, সদায় দিন বৰষুণ আহি থাকে।
অ'!
আমি ক'লে, চব জানে। অ'! যে, আমাৰ গুৱা গুৱাহাটীৰ, অ'! মানে, বেছিকে এতিয়া অ'!
হয়!
হয়!
অ'! আমাৰ অঞ্চলতে, এনেকুৱাই আমাৰ অঞ্চলত এই, এই, বৰষুণ আহি আছে। আজিতো, ৰাতিপুৱাই পৰাই বৰষুণ আহিছে। অ'! বৰষুণ দি আছে।
অ'! আমাৰ ফালেও বহুত। দিছে এতিয়া দিনত, মানে। বহুত বেছিকে মানে, বৰষুণ দিছে। আমাৰ, এইফালে মানে, এতিয়াতো মানে, ধান ৰোৱা বিলাকৰ শেষ হ'ল। কিছুমান মানে, এতিয়া মানে, দুই- তিনশৰ মান, মান আছে, কিজানি বাকী মানে। এতিয়া, আগত পানী নাছিল। এতিয়া মানে, বৰষুণতো দি আছ না। সেইকাৰণে, এতিয়া মানে ধানটো ৰোই আছিল, পতাপত শেষ কৰিব কাৰণে। যেতিয়া, বৰষুণ এতিয়া যি, বৰষুণ দিছে, দিছে না। পিছত মানে, বৰষুণ লাগে, এনে তাৰমানে, ভাবিলে মানে, পিছত
অ'! নিদিলা হয়। এনেকা, মানে চিন্তা আহে আৰু না! এতিয়া মানে, যিহেতু বৰষুণ দি আছে। সেইকাৰণে, পতাপত মানে, ধান বিলাক ৰোই আছে। আমাৰটো মানে, বৰষুণটোৱেই লাগে, মাজে -মাজে। অ'! এনে, কাৰণত।
আজিকালিতো মানে, বেছিকে আঁ আগৰ নিচিনা নহয়। সেই,
হয়!
মানে, ধান খেতি কৰা, কৰাটো আজিকালিটো, আচ পেলাই দিয়ে আৰু ন'? অ'! মানে, বৰষুণৰ কাৰণে, আগতীয়া মানে।
অ'! এনেকুৱা।
এই খেতিটো, ধান খেতিটো, আগত শেষ কৰে। হয় না নহয়?
হয়, হয়।
অ'!
আমাৰ ফালেও, এনেকুৱা কৰি দিছে, চব ফালে।
অ'! আমাৰো এনেকুৱা, চব আশ্ৰ ধান পেলাই থৈছে আৰু। এতিয়া ভালে হৈছে অ, মানে বেছি অ, টকা পইচা মানে বেছি নাযায়।
অ, সহজ।
পইচা চছেভ হৈ যায়। অ, খৰচ হৈ যায় বেছি এ। বেছি কষ্ট নাপায় আৰু এইবিলাক।
অ, হয়-হয়। তা মানে খৰচত হৈ যায় আৰু ন কমকে খৰচত।
অ', অ', হয় অ,
উম, হয়। এতিয়াতো আমাৰ টাইমো আহিছিল ভাল পাইছো আপোনাৰ লগত পানীৰ বিষয়ে আলোচনা কৰিব আহ পোৱা কাৰণে। মানে এতিয়া আমাৰ টাইম হৈ আহিছে।
ধন্যবাদ।
উম,